অ শুনিছা
অ শুনিছো ৰবা
অ অ এনে বহি আছো ৰবা তুমি
মইয়ো এনে ম'বাইল চাই আছো
অ ম'বাইল চাই আছিলা পিছে কি অ তাকে তো ঘৰত থাকিলে সেয়াই কাম পিছে ক'তো ফুৰিব যোৱা নাই এইকেইদিন
একেইদিন ওলোৱাই নাই ৰবা আমাৰ এই দেউতা নাছিলে ঘৰত ক'বাত গৈছে
অ
সেই আহিলে এতিয়া আৰু চাওঁ ক'ত চাবই ইচ্ছা নাযাই
অ চৌকাটো ভিজি চেপৰ হৈছি অ আজি বতৰটো ঠাণ্ডা আছে কিন্তু কেইদিন বহুত গৰম দি আছিলে ন তোমালোকৰ ফালে দিছিলে নহয়
অ আকৌ আৰু যে বৰষুণো দিয়ে
উম সেয়াই আৰু বৰষুণো এদিন হলে বৰষুণে হৈ থাকিব ৰ'দ দিলে ৰ'দেই দি থাকিব মানে কি কবা বতৰৰ কথা মানে বাহিৰৰ মাংস আছে উম
পিছে তুমি ব্লগিং চগিং কৰা নে এনে ফুৰিব চুৰিব গলে
অ ক'তবা ফুৰিব গ'লে কৰো মাজে মাজে কিন্তু মানে এনেকুৱা আজিকালি যেনেকুৱা চবে খাই থাকা ইফালে ফুৰিব যোৱা এনে নৰ্মেল ঘৰত থাকাৰো ব্লগিং দিয়ে সেনেকুৱা দেইলি নিদো আৰু আচলতে ত' আজিকালি ডেইলি দিলে মানে ভাল হয় আৰু ন ব্লগিঙত
অ
এইবিলাক মানে আজিকালি বহুতে পইচা কমাই আছেটো ব্লগিঙৰ পৰা তুমি গম পোৱা নে
পাওঁতো আজিকালি মানে এইটো মানে নৰ্মেল হৈ গৈছে
অ আৰু বহুতে কৰেচোন বহু তাৰ ভিতৰত কিছুমানে ফেমাচ হৈ গৈছে আৰু আমি বা কেতিয়া হম ফেমাচ
আমি হলেও মানে একো দিবই নোৱাৰোচোন সদায়
অ সদায় আপলোড কৰি থাকিব লাগে এইবিলাকৰ বিষয়ে আৰু কিছুমান এনেকুৱা বস্তু মানে যিবিলাক মানে অডিয়েঞ্চে চাব বিচাৰে সেইবিলাক বস্তু দেখা খাব লাগে নেদেখা বস্তু যিটোত মানে অ আচৰিত বস্তু বিলাক হলে চাব চবৰে মন যায় ন ত' সেইবিলাক বস্তু বস্তু দেখাব পাৰিব লাগে আৰু কন্টেটো ঠিক হ'ব লাগে, ইডিটিং জানিব লাগিব তুমি মেইন কথা। ইডিটিং যদি জানা ইডি, অ' আৰু এডিটিং শি শিকিলে বহুত ভাল, মই ভাবি আছোঁ ইডিটিঙে শিকা ভাল নেকি।
মইয়ো জানা ক'ৰবাত শিকিব পালে মোকো কবাহে।
অঁ, কম দিয়া কাৰণ কি আজিকালি এইটো চচিয়েল মিডিয়াৰ যুগ হৈছে ন' ত' এইবিলাক ইডিট তিং তুমি যদি গ্ৰাফিক্ কৰ এইবিলাকৰ কথা জানা তেতিয়া হ'লে এইটোত জব পোৱাৰ চান্স আছে বহুত ভাল ভাল জব। আৰু আনকি আজিকালি কণ্টেত ক্ৰিয়েচন হয়কেনে বহুত- তে জবতো নাযায়, নিজে-নিজে কন্টেন বনাব ধুনীয়াকে। ত' সিটোত চ-চৰকাৰী চাকৰি কৰাতো যিমান ইনকাম পায় তাতকে দুগুণ পায় সেইটোত। অহ' বেছি লাভ- থাকে আৰু যোনে ইমান ব্লগিং যে কৰে সিহঁতৰ এটা ভিডিঅ'তে মিলিয়ন যদি ভিউ হয়- বা লাখৰ ওপৰত যদি ভিউ হয় বা লাইক হয়- তেতিয়াও বহুত পইচা পাইতো সিহঁতে এটা ভিডিঅ'তে।
উমঁ, আজিকালি ফেচ আজিকালি ফেচবুকৰ পৰা পোৱা হৈছে পইচা।
অঁ, ঠিক কথা কৈছা মানে আজিকালি- ইনফ্লুৱেঞ্চাৰে মানে এতিয়া ক'ব গ'লে ট্ৰেণ্ডিঙত আছে ন' এতিয়া।
আজি চাবাচোন আগতে অকল এক্টৰ-এক্টৰনি বো বোৰকে মানে ইমান হেৰি কৰে। কিন্তু আজিকালি ইন্ঞ্চ ইনফ্লুৱেঞ্চাৰ কিতাকো মানে কি বহুত ডাঙৰ মহান বুলি ভাবে।
অঁ, এক্টৰতকে মানে সিহঁতে মানে যিটো মানে কণ্টেণ্ট সদায় বনাই বনাই দিয়ে ন' ডেইলি লাইফৰ কণ্টেনো বহুতে বনাই দিয়ে। বা কি কি হৈছে। কিছুমানে এডুকেশ্যনৰ ওপৰত বনাই, আমি এইবিলাক অকল আমি অকল ৰিলচ কল কৰাতে দিন যায়। আমি এইবিলাক বনোৱাই নাযায় বনালে আমাৰো কি ঠিক পিছলৈকে হ'ব পাৰে গ্ৰথ আৰু সিহঁতে কষ্টও কৰে দিয়াচোন সেইটোৰ কাৰণে।
এইটো হয়, কষ্ট বহুত আছে কিন্তু কিন্তু এটা বস্তু ভাল লাগে যে - ফুৰিব গ'লে যে আমি নতুন-নতুন জাগাবোৰ আমি ঘৰত বহিয়ে দেখা পাওঁ।
উমঁ। সেইবিলাক কিছুমান নাজানা বস্তুৰ কাৰণে আমিও যেতিয়া সেইটো ভিডিঅ' চাই কেনে যাব পাৰে না বহুতে- কিছুমানে, ত' আমিও সিটোৰ ওপৰত গ'লে বনাব পাৰা যায় কিন্তু আমি আৰু বনাই দিলো- বাৰু ইডিটিং যদি নাজানা- আৰু ভিডিঅ' দিয়া টাইমিং আছে সেইবিলাকো দিব জানিব লাগিব। তেতিয়াসে বস্তুটো মানে গ্ৰ' কৰে। ভিডিঅ' বিলাক দিলে।
অঁ' মই নাজানোয়ে।
মইতো এডিটিং ভালকে নাজানো আৰু এটা সময় থাকে বোলে মই শুনিছো। মানে ভিডিঅ' আপলোড কৰাৰো মানে সময় থাকে, তেতিয়াহে মানে ভিডিঅ'টো মানে গ্ৰ কৰে, ইমান অডিয়েন্ঞ্চৰ তাতে লৈ যায় ভাল ভাল নোচোৱা নতুন-নতুন অডিয়েঞ্চৰ তাতে।
আৰু চাবাচোন আজিকালি কিছুমানে ভিডিঅ' বনালে ওচৰৰ বিলাকে বেছি চা পৰ্ট কৰিব নোখোজে। দূৰৰ বিলাক নাজানা মানুহ বিলাকৰ যদি ভাল লাগে ভিডিঅ'টো বাৰু লাইক চাইক দিয়ে দিয়াচোন। কিন্তু আমাৰ এৰে ওচৰৰ মানুহ বেছি নাপাবাই তুমি লাইক যদি তোমাৰ- ভিডিঅ' এটা ভাল গ্ৰ' কৰে আৰু ক'ব গ'লে।
বাৰু ভাইৰেল হলে ওচৰৰ মানুহবোৰক নালাগে দিয়াচোন।
উম সেইটোয়েতো।
এডিটিং টো যদি ভাল হয় বেয়া ভিডিঅ' এটা।
অ নৰ্মেল ভিডিঅ'টো নৰ্মেল ভিডিঅ' হ'লেও মানে এডিটিং যদি তুমি ভাল দিছা ধৰি লোৱা আমি আজি কি কৰিছো দিনটোৰ ভিতৰত তাৰে যদি তোমাৰ এডিটিং টো যদি। ভাল হৈছে মানুহ চাব যদি ভাল লাগে তেতিয়াহ'লে ভিউ। বাঢ়ে লগতে লাইকো বাঢ়ে ত সেইখিনি জানাতো বহুত জৰুৰী আৰু।
মই মই হা এনেই ফুৰিব গ'লে নৰ্মেল ভিডি চিডিঅ' বনাই লৈ আহো তাৰ পিছত তাৰ পাছত ভাবো আপলোড কৰিম একেলগে হেৰি কৰি কিন্তু এডিটিংয়ে ভাল নহয় জানা পিছত এনেই ৰৈ ৰৈ যায়।
সেইয়াই আৰু।
যদি আগৰ পৰা শিকিলো হয় এতিয়ালৈ চাগে ভাইৰেল হয় পইচা কমাই থাকিলো হয়।
অ আমি সৰু পৰা যদি যেতিয়া ক্লাছ টেনৰ পৰাই যদি। আমি এইবিলাক কৰা চেষ্টা কৰিলো হয় এতিয়ালৈ মানে আমি মানে গ্ৰুপ কৰ' পৰা ক'ত গুচি গ'লো হয় ন। বহুত মানুহে সেনেকুৱাই সৰু পৰাই ষ্টাৰ্ট কৰি কেনে এতিয়া সিহঁতৰ মানে ইনকাম হৈ আছে এতিয়া চচিয়েল মিডিয়াৰ যোগেদি।
আৰু যে মানে কি সিহঁতে পাৰ্চনেল। লাইফৰ পৰা গোটেই চব দেখাই ন।
কিছুমান আৰু চাই কেনে ভালো লাগে দিয়াচোন সিহঁতৰ এডিটিং বিলাকো কনচেপ্ট বিলাকো অ ফানি চিনবোৰ। সেইবিলাক মানে ভাল লাগে চাই কাৰনে ত সেইবিলাক বস্তু মানুহ বিলাকে চাব ভাল পায়।
চাবাচোন মানে সিহঁতক সদায় চাই চাই এনেকুৱা লাগে আমাৰ ঘৰৰে সদস্যৰ নিচিনা লাগি যায়।
নালাগে মানে ইনফ্লুৱেঞ্চাৰ বিলাক লগত মানে সিহতৰ ভিডিঅ' চাই ভালে লাগে মেইনলি সিহতৰ ইডিট টিঙৰ পৰা হওক সিহঁতৰ ফানি মমেন্ট হওক আৰু সিহঁতে ডেইলি লাইফৰ বস্তুটো মিলি যায় ন হৈ যায় সেইকাৰণে আৰু অডিয়েন্স বিলাকে এটা। কৰে অডিয়েঞ্চ বিলাকে আৰু চাব ভাল পায় আৰু সিহঁতৰ মানে সেনেকুৱা ভিউ বাঢ়ি যায় আৰু বহুত ক'ব গলে।
উম। এ আজিকালি যে আজিকালি যে ভাইৰেল হৈ আছে ইহঁতৰ চুয়ছ ফেমিলিটো।
অ।
বিয়া ৰকা হ'ল যে।
উম চাইছো মই তুমিও চাইছা ন ইমান ধুনীয়া ব্লগিং কৰে তাৰপাছত
সিহঁতে যে। টিকটকৰ পৰা টিকটকৰ পৰা আৰম্ভ কৰি কেনে এতিয়া ইমান ডাঙৰ চেলিব্ৰিটি হৈ গৈছে।
অ এতিয়াতো সিহঁতৰ পুৰা লাকজাৰী ঘৰ আছে গাড়ী বিলাকো কি ধুনীয়া ধুনীয়া গাড়ীয়ে ৰ'ব পাৰছে।
উ
সিহঁতৰ এটা ভিডিঅতে বহুত কামাই হয়তো আৰু আনকি অকল আহ অকল এটা ৱেবচাইটত, নকৰে নো ইহতে ইনষ্টাগ্ৰামৰ পৰা, আৰু ফেচবুকৰ পৰাও পইচা কামাই আছে আৰু ইউটিব ইউটিউবটো কৰি আছে।
এটা একাউণ্ট নহয় বহুত কেইটা একাউন্ট আছে সিহঁতৰ,
অ সিহঁতৰ বহুত কেইটা একাউণ্ট আছে আৰু সিহঁতৰ সেইটো, ভিউ বহুত হৈ যায় ন নতুন একাউণ্ট খুলিলেও। ছাবস্ক্ৰাইবাৰ মিলিয়নৰ ওপৰত গৈছে সিহঁতৰ।
আৰু সিহঁত চাবাচোন বেছি মানে হেটাৰ, নায়ে সিহঁত আৰু সৰুৰ পৰাই মানে ইমান মানুহ বোৰে ভাল পায়।
সেইকাৰণেটো।
সেইটো ক
কিছুমানে যে জ্বলে যে ইমান ছাবস্ক্ৰাইব হৈছে, কিন্তু সিহঁতৰ আমি আগৰ পৰাই দেখি আহিছো।
উম, কি যে কবা আৰু উম,
এইবোৰে শিকিব পাৰিলে ভাল আকৌ আজিকালি এনেও চব বস্তু এ আই খাইছে।
হা হা সেয়ে এ আই ৰ যুগ হৈছে এতিয়া আৰু চব এ আইৰে কাম কিবা প্ৰশ্ন সুধিব লাগিলা আজিকালি চব এ আই দি দিয়ে মানুহ বিলাকে নাজানে সেই নলেজ বিলাক যিটো এ আই জানে।
উম
আৰু অৱশ্যে সুবিধাও হৈছে দিয়াচোন বহুতৰে সেইটোৰ কাৰণে।
অহ
কি কবা আৰু।
তুমি এনে ভিডিঅ, চিডিঅ বনোৱা নে।
অ, মই বনাও মাজে, মাজে কেতিয়াবা ইচ্ছা গলে। কিন্তু মানে এনেকুৱা ডেইলি বনাই থাকিলে ভাল হয় আৰু ডেইলি এটা কনটেন্ট বনাই কিনে আপলোড কৰিব পালে ভাল। ত মই অলপ চেষ্টা কৰি আছো ফেচবুকত মানে দিব কাৰণে।
এনে কিবা মনিটাইজ হয়, নে, হৈছে, নে।
অ, মোৰ ফেচবুকত মনেটাইজেচন হৈছে। কিন্তু মই তাতে ভিডিঅ তাতে টাস্ক থাকে মানে সেই টাস্কটো কমপ্লিট কৰিব লাগে যেনেকুৱা তুমি এ তোমাক তাতে দিব, সপ্তাহত মানে এটা উইকৰ থাকে ন উইক তাস্ক থাকে ত তোমাৰ সোমবাৰৰ পৰা ৰবিবাৰলৈ থাকে ত তুমি সেই ত মানে ফটো যদি তোমাক আপলোড কৰিব দিয়া দহটাতো তুমি আপলোড কৰিব লাগ সদায় স্তৰী লগাব লাগিব। ৰিল বনাই শ্বেয়াৰ কৰিবলাগে তো মই মাজে মাজে মোৰ কৰাই নহয় ত থাকিয়ে যায় মাজে মাজে। মোৰ,
সদাই সদাই নাথাকেও দিয়াচোন কিনো দিম।
মই অ, আৰু নাথাকে আৰু সময়ো নিমিলে নহ সদায় বনাই কেনে দিব কাৰ্ণে। বাহিৰা কাম থাকে ঘৰৰ, সেইবিলাকৰ
সেয়েটো আজিকালি পুৰা এক্টিভ হৈ থাকিব লাগে, যদি থাকা যায়। অনলাইনত।
এয়া আৰু।
মই এনেই কিবা বেলেগ ভিডিঅ' হওঁক মানে নৰ্মেল আৰু অলপ কৰি কেনে আপল'ড কৰা যায়, এনে নৰ্মেল ডেইলি লাইফৰ কৰা নাযায়।
অ, নৰ্মেল ভিডিঅ'ও বনাব লাগে পাৰ বনালে ভাল হয় দিয়াচোন।
কিনো দেখাম কোৱাচোন ঘৰত যি হৈ থাকে, সেইয়ে হৈ থাকে আমাৰ জীৱনত নতুন একোৱেই নহয়।
তাকেতো আৰু ঘুৰ্ব গ'লেও তাতে ভিডিঅ -চিডিঅ বনাবা কি, বনোৱাই নাই। কেমেৰাও ইমান এটা ঠিক নহয় ক'ব গ'লে।
আমি, আমি ঘুৰিব গলে কি ঘূৰাৰে মাথা মানে এইবোৰ সেইটো
অ, আমাৰ ভাৱ নাহে যে ভিডিঅ বনাই কেনে দিও আৰু কিছুমানে ল'লে মোবাইলটো নন ষ্টপ লৈ থাক্ব লাগে ন। আমি যিটো মানে কৰা নহয় আমাৰ দ্বাৰা দি।
পিছত মানে এপিক চিন বোৰ মানে কেপচাৰে নহয় ফোনত।
অ, ফ'নত। আমি সেইটো ইঞ্জই টো লৈ লওঁ কিন্তু মানে সেই ইঞ্জই টো দেখাব দে খোৱা নাযায় আমাৰ।
অ'।
অ, কি ক'বা আৰু সেইকাৰণে কিছু মানে কেমে আৰু কেমেৰা লৈ থাক্লে সেইটো মমেন্টটো ইন্জয় কৰা নহয় তোমাৰ যিটো আমি ইন্জয় কৰো। এটা বেছি কেমেৰা লৈ থাক্লেও মানে কেমাৰাৰ কথাটো কওঁতেই যাব, কিন্তু সেই ত নিজে সেই ইঞ্জয়টো লোৱা নাই আৰু ধৰি থকা সহজ কথা নহয় না এটা কেমেৰা, নন ষ্টপ আহাই- যোৱাই।
আমি যদি এইটো লাইনত যাব বিচাৰো মানে আমি প্ৰপ
অ, শিকিব লাগিব। সেয়াই আৰু এনে-এনে ক'ত হ'ব পাৰিবা আৰু হ'বতো লাগিব। কষ্ট কৰ্ব লাগিব, কষ্ট আছে চব সকলো কামতে এনে-এনে আৰু ইনফ্লুয়েঞ্জাৰ হৈ যাব নে? উম।
সাধাৰণ কথা যি হৈ আছে সেই দেখাইছে কিন্তু তাৰে মাজত যে কিমান কষ্ট।
উম কি ক'বা আৰু পিছে ঘৰত এনে খবৰ পাতি ভাল নে এইবাৰ ফুৰিব চুৰিব যাব নে নাযা?
ঘৰততো ভালেই যাবয়ে দিয়া নাই ৰ'বা মোক।
অ। এ, শুই যা এ অ যাম দিয়া আমি এদিন ফুৰিব কাৰণে, যাব লাগিব।
ক'ত যাবা?